সোনিছো।
ভালকে শুন'ছ নাই?
শুনিছোঁ শুনিছোঁ ভালকে শুনি আছো
উম কি কৰি আছা।
মই এনেই তই?
এনেই বহি মেলি আছো আৰু।
বৰষুণ দিছে নাই এইফালে?
নইদিয়া নইদিয়া বৰষোন এৰিলে নাই এতিয়াটো
ইয়ে আছে।
অঠনিৰ নিচিনা নিকি।
ওটনি নিচিনাকে দি আছে।
ৰাম ৰাম এই খন আৰু কি সাগৰ হবগে
বতৰৰ ৰূপ বেলেগ দেখোন
উম।
তাকে কি হয় হ'ব আও এতিয়া ভগৱান জানিব।
আমাৰ ইফালে সপোন এনেকে-
গোটেই উঠি যাওক নেকি?
বৰ ভাল পাম।
আহ
আমাৰ চাইডতটো নহয় পানীটো আমাৰ চাইডে নহয় আমাৰ ইটো চাইডেহে পানীটো হয়।
অ ত ফুটা ফু উটি যাব আ
উদৰা
সেইখন ঘাঁও উঠি গলেতো দিগদাৰ হব আৰু-
ওখৰাই হ'ব-
হা
ওচৰলে আহিব।
তাকে। ভাত খালি।
ভাতটো খালো সুটাবোৰ সুটি গ'লে এতিয়া হায়াৰ ছেকেণ্ডৰী ফিল্ডলৈ আহিব। হায়াৰ ছেণ্ডৰী ফিল্ডলৈ আহিলে ম সদায় দবলৈ যাম
অ কিবিৰ বহিব তাত
আহ
মই এদ আদা আদাকে আহিছে।
অ অ ত চ যেনেকে দি আছে আমাৰ ইয়াত দি দ এ বৰ ভাল পামওঁ মাৰ এইফালে গোটটা সাগৰ হৈ যায় সেইটো চাইডৰ মানুহ এইটো চাইে গুচ আহক মই ডাইৰে্ক। চাৰিটা বজালৈকে এনেকৈ থাকিম নোখোৱম নেমেলাকৈ।
হা।
তাৰ পৰাা আৰু উঠি লৈ পেলাই ডাইৰেক্ট আৰু ফিল্ডলৈ যামগৈ আৰু উম।
ফালে এইফালৰ পৰা অৰুণ অৰুণাচলৰ পৰা আহি থকা পানী খিনি আহি আছেই।
আহি আছে সেইটোতো সেইটোয়ে আৰু এফালে হৈ গ'ল
তাকে এই ৰাস্তাটো ভৰাা আগতে যাম মাথাউটো ভাঙি থাকেগে
সুধা বগ ৰাস্তাটো
অ নহয় এই জাজুলীয়াকা ৰাস্তাটো ভঙাটো গতে
জেগট মান পলাই থাকিবগৈ লাগিব বা গ'ললাক কাইলৈ গ'ল
তাকে মাছ-চছ চাইছে নাই তত ৰাতি?
নাই নাই নাই নাই আ ছোৱা নাই
এইবাৰ নাইছা নি
নাই, এই এইবাৰ মাছেই নাই।
এ মাছ নাই ন তাত
উম গৈছিলে দুদিনমান গৈছিলে না মাছ চাছ নাপায় আগৰ নিচিনা মাছ নাই মানে আগতে যেনেকে ডাঙৰ ডাঙৰ পায় এতিয়া পানী আহিলে হ'ব আৰু
আৰু শলগেইটে নিয়জ তাঙ না
অ এই আগৰে এই বানপতি।
আহ।
উম এতিয়া পানী আহিলে আৰু পুখুৰী মাছ মাছবলাক ওলাবহে
পানী কি তাত ভালকে হোৱাই নে নে এতিয়ালৈকে হ'বলৈ হ'বলৈ এতিয়াও বাকী আছে নে কিনো
ক ব কি আছে এবাৰ হ'ল
উম
তাৰাপা তেনেকুৱাকে নহলে মানে ইমান ডাঙৰকে মানে। হবলো তলে পাব ৰা এতি আহিলে চাগে হুলে চাগে ৰঙা নদীচোন গোটেইখন ৰঙা নদীখনোন গোটেইখন সাগৰ নিচিনা হৈ গ'ল।
হ পিছলা নিদি চাগে এতিয়া এ পুৰা একদম বাঢ়ি আছে চাগে ৰূপ ভয়ংকৰ
আহ
তন্ময় হৈছে। এই শইকীয়াই এটা গান গায় এই তটো গানটো উদাহৰণ গানটোত গাই শুনিছ নে এ লুই তৰে হ বল আ বান
অ শুনিছো খামাৰ সমান
অ এইটো সেই সেই শাৰীটো অৰ্থ বহুত আছে আ
অ তাৰ গান কিছুমান ভাল তাৰ গান গোটেই কেইটাই ভাল লাগে আকৌ দেই।
উম থাকিমেই তোমাৰ সতে শেষলে চিঞাঁহী প্ৰেমৰ পৰিল মূৰে বুকুতে দুবাহ আহো মেলি আহা মোৰে হবলৈ আজিও আছো, মই আজিও ৰৈ আছো মই তোমাৰ বাবে। বেলেগ লিখে
উম।
ভাল লিখে
এটা নতুন নতুন গিটা আছে।
এতিয়া মোৰতো আৰম্ভণি কণ যে মূৰো যে আৰম্ভণি কণ যে খালি কৈছিল ন তোক তাক মই চাৰি খাৰ সি লাগে বুলি কৈছে মই তাক তোক লগৰ লগৰ বাই দিছো পাগলৈ ছে বুলি
অ কৈছিলি অ
অঁ পাগলৈ গৈছে একদম বা ইমান পটককে বনাই দিছা বোলে
উম সেই বিলাক তেলেন্ত।
অলে তুমি মোক এতিয়া তুমি বোলো মোক এতিয়া ম। যিকেইটাুনাই দা'ল মই সমাত্ৰ বনাই দিম তোমাক এটা।
সেইবিলাক বাহৰে ল বাহ।
অহ।
কাক বাহ যে কাক বাহ। আ' অহ কাক বাহতটো মনত আছে নে?
সৰু পৰা বাঁহৰ গাজ খাই, খাই প্ৰথমৰ পৰাই বাঁহৰ গাজ খ এইবিলাক বাঁহৰ দিলে।
অ এতিয়া কাকৰ বাহটো মনত আছে নাই বাৰু।
আছে এই আমি যে স্কুলৰ পৰা আহি থাকো স্কুলৰ পৰা আহি থাকো ন যে দেখো যে ডাঙৰ ডাঙৰ বাঁহকেইটা।
আগ ভৰাম বুলি কৈছিলো বাও। মোৰ কেস্ততে আছিলে যে।
গম পাইছো, গম পাইছো হেৰি হ গতিকেই। অ আহ মনত আছে মনতছে মাৰিছিলে যে তোক।
অ সেইটো লগতে সেইটোকে পাম বুলি কৈছিলো।
অ মনত পৰি যায়।
উম। সেইটো। ভাল ডাঙৰ কেষ্টটা হৈছিল আকৌ দেই।
তাকে ব ডাঙৰ কেছিলে এইবোৰ এতিয়া বাদ দ হব।
উম। এতিয়া
আ অলপত এইবাৰ ছিংগাৰ কাক আনিব বা গান গাবলৈ।
গান গাবলৈ গান গাবলে তেনেকুৱা এতিয়া জানো মানুহেই নাইছো। আমাৰ চবকে নেমাতে নহয় আজিকালি আকৌ এটা লে লিলে নহয়।
উম।
মেইন মানুহটো এতিয়া লেলি গ'ল। শুকাই খিনাই নাইকিয়া হল পানী বটল এটা লৈ খোজকাঢ়ি থাকে।
তাকে। গাড়ীখনত উঠি মাজে মাজে অকনমান ঘূৱে আও থলো।
ঘূ ঘূৰে আও এনেই সন-। সন্ধিয়া সময়ত পানী বটল এটা লৈ লৈ খোজকাঢ়ি ৰাস্তাটো।
উম ঢেৰ বেমাৰ হল পায় সেইটো।
এই এইটো অৱস্থাই নাই।
যেনেতেনেহে বাই আহিছে বাচি আহিছে।
তেনে বাচি আছে আও যাব আও বেছি দিন নাই আও।
সেই মানুহৰ পইচা খষাই মানুহ তেনেকুৱাই হয় বুলি কোৱা হয় তাক। চবেই তেনেকেই কৈছে মানুহে।
আহ ধা ধেমালি খালে নেকি মণ্ডল। মণ্ডল নহয় জানো সি।
মন্দল মন্দল।
উম।
আহ এ কুচুমে গাই ধৈছে না বাপেৰে মন্দ লগাবই। গণ্ডগোল।
উ হু।
ককাইৰ মদ বটলতো ফিউচাৰে নাই।
অ ই ই সি আক কিছুমান গান গাই আকৌ দেই।
এই আজি গোলাবীটো শুনি আছো গোলাবীটোত গাইছে হেৰি বোলে এইটোক কি বুলি কয়।
বাপেৰে হলে মাতিব লাগিব এ কি এদিন হলেও বাপেৰে এদিন হলেও মাতিব লাগিব বোলে যোৱা। নাই নহ'লে বোলে ঘৰত ওলামগে ৰাতিপুৱাই পুৱাই
হ ই বেলেগ কাম নাই আৰু দেই। তাক গা ভালেই ই তেতিয়া, আমি যেতিয়া এই চাইকেল লৈ লৈ যাওঁ টিউচন কৰিবলে, সেই তেতিয়াই সেই এইবিলাক গান পাব লাগিছিলে।
গাঁৱতে পাবি, গাঁৱতে পাবি খাৱলি, গাঁৱতে পাবি হেৰি এইটোক কি বুলি কয় অ', গাঁও অ গাঁৱতে পাবি ঢেকীয়া আমেৰিকা, চাইনা, লণ্ডন, হংকং যাবি এইবিলাক বস্তু ক'ত পাবি? এইবিলাক বস্তু ক'ত পাব? বোলে। এ এইকেইটা বেলেগ মানুহ আৰ, এ-এই গেংটো যে বৰ বেলেগ মানে এই গ এ, বৰ বেলেগে আও এই এই চাৰিটা গ্ৰুপ উ জ, মানে এই চাৰিটাও বৰ বেলেগ মানুহ আহ ব যিটি লিখি দিয়ে।
আহ, মানিব লাগিব এহঁতক।
এ ই লিখে, ই এইবিলাক গানতো দুহেজাৰ চনৰ আগতে লিখা এতিয়াহে উলিয়াইছে এইবিলাক।
অ' অ', এ আ সিও জোনবিলা লিখে এইবিলাকো চলিব, বহুত ভাল ভাল গান লিখে গায়ো ভাল লাগে নহ- তা বিলাক গান বিলাক
এতিয়া নীলে নী নীলে নীলে যিমানবোৰ গান গাইছে, নীলে এটাও নিজে লিখা নহয় চব ইয়ে লিখা।
উম। ই মানে এ, এতিয়া গান বিলাক লিখ কে এতিয়া সি গোৱা ষ্টাইলত এতিয়া তেন তাৰ নিচিনাকে নহয় আকৌ। সেইকাৰণে নোহো-নোহোৱাটো নীললে দি দিয়ে।
অ', সি মানে ইমান বিহু-চিহু গাব নোৱাৰে মানে ইমান টা, সি এইবিলাক সেইবিলাক গোৱা মানে এই হিপং লংলেং সেইবিলাক গোৱা মানুহে।
অ'। এইবিলাক উম, ভাল ভাল এনেকুৱা গান বিলাক কিছুমান গান বিলা তেনেকুৱা তাৰ ম তে নহয় যে এইকাৰণে নীলক দি দিয়ে, এইয়া দুইটা ফালে চলি থাকে আও।
এ দুইতটা অ উঠিছেও না দুইতটা, আও দুইটাকে একেলগতে ভাল লাগে দুইটা ভাগৰ গান যিটো আহে একেলগতে সেইটোহে বেছি ভাল লাগে মানে, বচ গত এটা আহিবই আও, সেইটো পিকনিকে চিকনিকে গোটেইখন বাজ
অ', চবতে বা চবতে ওলাই যায় আও। ফালি থাকে
এ ইহঁতৰ গান এইবাৰ গুৱাহাটীত খেল হৈ থাকনটো লগাইছে।
উম।
এডভাৰটাইচটো দিয়া নাই ইহঁতৰ গানটো লগাই থৈ দিছে। আহ মই চাই আছো এ বেলেগ মানুহ এইকেইটাই, এইকেইটা অসমত জুবিন দাতকেও বেলেগ মানুহ মানে। এ বৰ বেলেগ বেলেগ লিখি দিয়ে।
হে?
বহুত বেলেগ বেলেগ লিখি
বহুত বেলেগ বেলেগ লিখে, অ'। ঠিকে আছে, হ'ব দে।
হা?
হ'ব দে বোলো।
ৰ' আকৌ।
উল
ৰ
অ ক
কি কৰি আছ এতিয়া
এতিয়া পেট পেলাই বহি থকা মই মানুহ আও
হ তাকে বহিয়ে থাক আৰু ৰাতি ৰাতিটো বহিয়ে থাক
টোপনীয়াই টোপনীয়াই এনেকে বহি থাকো আও
কাম বন নাই
উম
কাম বনটো একোৱেই নাই
দিনটো শুম ৰাতিটো বহিম
মোকতো মায়ে এইটোয়ে কয় বোলে দে দিনটো ৰাতি কৰ ৰাতিটো দিন কৱ বোলে
উ অ
কিনো কৰি আছ তাত বোলে তইহে জান ঘলেও নাহ
অ গা গাঁৱৰ মানুহ ভাবিছে
অ মোক মামীয়ে কৈছে আকৌ কালি ফোন কৰোতে বোলে সেই এ মাইনাই বোলে ছোৱালী তোৱালী ভাল পাইছে নি বোলে
অ মাইনা
এ মোক মাতেহ বুলি মামাহেত ঘত বোলো নহয় নহয় মই এনেহে যোৱা নাই ঠিক নাই বোলে আহিবলৈ দিয়া নাই বা বোলে একেবাৰে আহিবৰ কাৰণে
অ' একেবাৰে লৈ যাব অ বাই ওৱান গেট ওৱান
তাকে হে।
এ'মোক আজি এজনে কৈছে, এজনীয়ে।
অ।
বোলে ভিদিঅ বোৰ যে তই ক'বালে গ'লিগে বুলি ভাবিছিলো
হ
মইতো দি ৰাতি তৈয়া কৰো ৰাতি দিনটো শুও আৰু পোৱা উঠি মেলি ভাত চাত খাই আকৌ কৈয়ে দিওঁ আও পোনৰ কথা পাতি পাতি
তাকেহে
অ'আৰু মানুহে নেদেখাকে ওলাই যাওঁ ৰাতি।
অ এই দিনত সূৰ্য পোহৰ নোলাও নহয়
নোলাও অ কোলা হম চো
তাকেহে ঠিক আছে